কি অ'?
হেল্ল!
হেল্ল' কি খবৰ?
ভাল, ভাল।
ভাল। কি কৰিছা?
এনেই ভাত-চাত খাই কিনে অকমান ৰেষ্ট লৈ আছিলোঁ।
আচ্চা। আৰু, অ', মই খোৱা নাই খাম ৰ'ব অলপ পিছত
আচ্ছা আচ্ছা আচ্ছা
অ তাকে আৰু এতিয়াতো ঈদ গল কি কৰিছা ঈদত
ঈদত মোৰ ফ্ৰেণ্ড এটা আছিলে শামিম বুলি ই মাতিছিল মোক গৈছিলো তাই কিনে যে অকমান কি খাই চাই আহিছে
অ ভালে এইটো কি বনাই তাতে কি খাইছা তাতে লগৰ ঘৰত যায়
মোক ত সেৱৈয়া দিছিল
সেৱৈয়া বনাইছিলে আৰু ত তাৰপিছত মই পুৰি আৰু ঘুগনি খাইছোঁ আৰু তোমাৰ পলাও বনাইছিলে ইয়াতে
উম
এইটো খাইছো তুমি কি খালা
অ ভালেই মই ঈদৰ ঈদৰ দিনতটো মই মই গৈছিলো অ মোকো মাতিছিলে অ মই খাইছো মোক মিঠাই দিছে পিঠা বনাইছিলে সত নাৰিকলৰ লাডু আৰু তিলৰ পিঠা নাৰিকলৰ পিঠা এইবোৰ দিছে চজিছে সেৱৈ দিছে অ সেইবোৰ খাই পেট ভৰিল তাৰপিছত আকৌ অলপ পিছত পোলাও খাইছো তাৰপিছত বিৰিয়ানী খাইছো
অ
সেইটো ছাগলীৰ মাংস আছিলে আৰু মুৰ্গী আছিলে পোৰে খাই মেলি আহিছো ঘৰত
অ
উঠটো গ'ল ঈদটো ভালে ভালে গুচি গল ন আৰু কি কি আহি আছে এতিয়া আৰু অক্টোবৰ অক্টোবৰ মাহত দুৰ্গা পূজা আছে, ন! অ' দূৰ্গা পূজাতটো ভাল লাগে একদম। বহুত দিন বন্ধ পায় ন?
অ'।
উম। আৰু কেতিয়া কেতিয়া আছে দূৰ্গা পূজা? কেতিয়াৰ পৰা ষ্টাৰ্ট আৰু।
অক্টোবৰৰ ছয় তাৰিখত পৰা ষ্টাৰ্ট নেকি দূৰ্গা পূজা?
হয় চাগে। অক্টোবৰ হেৰি ন, এই প্ৰথম দিনত কি থাকে?
সপ্তমী।
সপ্তমী ন? সপ্তমীত কি কি কৰে?
সপ্তমী একো নাই। সপ্তমীত তোমাৰ এইটো কি বুলি কয় দুৰ্গা মাৰই চকুটো, চকুটো বন্ধ কৰি ৰাখে ন ইমান দিন। এই চকুটো হেইদিনা খুলে। আৰু ভোগ চোধ দিয়ে মাক।
কিহৰ ভোগ থাকে? কি থাকে? িক দেে
তাতে এই ভাত বনায় দালি, ভাত, চবজি এইবিলাক প্ৰসাদত দিয়ে, আৰু তাৰপিছত সেই এই প্ৰসাদ বিলাক চবক মানে সেইটোক দিয়ে।
ভগাই দিয়ে।
অ, ভগাই দিয়ে জোনবিলাক মানুহ আহিছে, সিহঁতক দিয়ে মানে অকমান অকমান। উ।
অ', মানে হেৰি, হেৰি প্ৰথম দিনতো অকল পূজা হয় ন?
অ, প্ৰথম দিনা মানে প্ৰথম দিনা মানুৰ কাৰণে খুলি দিয়ে মানে, অ আজিৰ পৰা আহা তুমি চাব পাৰা মাক।
অ', তাৰপিছ ত আৰু
সপ্তমীৰ পিছত অষ্টমী আছে
ষ্টমীত কি কি হয়?
অষ্টমীত তোমাৰ পূজা হয় তাৰ পিছত তোমাৰ কি বুলি কয়, এ আৰতি পূজা হয়, সেইদিনা আৰতি পূজা স দিনা পৰা অ অষ্টমীৰ পৰা আৰৰ্ কি পূজা ষ্টাৰ্ হয়
অ অ তাৰ পিছত এই বহুত পাডাল পাডাল বনাই চব জেগাত একদম ইয়াতে গুৱাহাটীটো মেইন হেৰি অ ৰেচ কেম্পত ভাল পাডাল বনাই ন তাৰপিছত পাণ্ডুত বহুত ডাঙৰ ডাঙৰ অ পাণডু বহুত ভাল ডাঙৰ ডাঙৰ পাণডাল বনাই অ
প তোমাৰ তাৰ পিছত তোমাৰ এইটো প্ৰজ্যোতিষ কলেজ আছে ন তাতোও আছে তাতো আছে তাতো বহুত বহুত বঢ়িয়া বনায় আৰু তোমাৰ এই কি বুলি কয় ৰাণীৰ চাউালও আছে ৰাণীৰ চাউলো বহুত মানে ভালকে বনায় এইফালে
অ আৰু সেইটো ফেঞ্চি ফেন্সী চালওটো বনাই ন
অ' ফেন্সী ফালো বনায় ফেন্সী ফাৰড বনাই কিন্তু এই এ ফেন্সী ফালেটো লাজবাৰ ইমান ভালকে হোৱা নাই কিন্তু এ কি বুলি কয় প্ৰাক য যোৱাবাৰ ভালোৱা নাই কিন্তু এইবাৰ কি বুলি কয় তোমাৰ এইটো কলেজৰাল যোনটো বনাই ন মানে গুৱাহাটীৰ ভিতৰৰ কথা কৈ আছো যিহু প্ৰাগজ্যোতিষ কলেজৰ ফালে যোনটো বনাই এইটো বহুত ভাল লাগে আৰু তোমাৰ এইটো পাণ্ডু পাণ্ডু কলেজৰ ফালে যোনটো ৰেষ্ট কেম্প আছে এইটোত বেলেগ সেইটোতো বহুত ভাল বনাইে এইটো ব প্ৰাগজ্যোতিষ কলেজৰ চাললে বনাই বহুত ভাল লাগে
অ মইতোৰে ৰেচ কেম্পুৰ গৈছো ৰেষ্ট কেম্পুৰ তো বহুত ভাল লাগে ৰেচ কেম্পুৰতো বহুত ডাঙৰ চব জোগাত ৰেচ কেম্পুৰ ভিতৰতো পাণ্ডু কলেজৰ ওচৰত তাৰিত পাণ্ডু পৰ্টৰ তাত বহুত জেগা আছে ন ভ শ্ৰতে পুৰত পধালছে মালিগাঁওৰ ফালে সেইটো অ
ওঠৰটা ন ঊনৈশটা পণ্ডাল আছে
অ কামাখ্য গেটত ন
অ কামাখ্যা গেটৰ পৰা নাৰ্চাৰীৰ পৰা এইফালে খালি বহুত আছে
অ কিমান ভাল ভাল বস্তু পায় নে এইটো মেলা মেলা লাগে তাতে বহুত ধৰণৰ একদম ঝোলা বিলাক তুমি ঝোলাত উঠিছ নে
ঝুলাত উঠিছো ঝুলাত মই ৰেষ্ট কেম্পৰ তাতে উঠিছিলো
অ অ ঘৰু থাকোতে বহুত ঝোলাত উঠিছিলো
অ
ভাল লাগে অ মই সৰু থাকোতে অ অ সৰু থাকোতে তাতে মই দেউতাৰ লগত গৈছিলো আগতে বহুত মানে তাতে হেৰিত গৈছিলো মেলাত
অ
অ অ তাতে অ ঝোলাত উঠিছিলো বহুত মানে তেতিয়াতো বহুত ভাল লাগিছিলে সৰু আছিলো ত' তাতে যাই বহুত ভাল লাগিছিলে আৰু কি কি চাওমিন বাৰ্গাৰ ৰল এইবোৰ খাইছিলো তাৰপিছত ফুচকা ফুচকাটো বহুত ভাল লাগে মেলাত ফুচকা খাইতো বহুত ভাল লাগে আৰু
অ পুচকা খাই কিনে কিন্তু মই দুৰ্গা পূজাত অকল এই ম'ম' খাওঁ এই ম'ম' বহুত ভাল লাগে মোৰ বেলেগ বেলেগ জাগগাত যাই কিনে ম'ম' খোৱাটো একু ভাল লাগে
হেৰি চিকেন
মই চিকেন ম'ম' ভাল লাগে তাৰপিছত ভেজ মমো ভাল লাগে আৰু পনীৰ মমতো আজিলৈকে খাই পোৱা নাই বাৰ শুনিছো মানুহৰ পৰা কি বহুত ভাল লাগে
হেৰি চীজ এণ্ কৰ্ণ ম'ম' সেইটো ভাল লাগে মোক আৰু তাৰপিছত এইটো ফেঞ্চি বজাৰত বহুত ভাল মম' এটা মম' জোগা আছে মানে সেইটোতো মানে ম'ম' কাৰণে ফেমাচ হয় আৰু ত ত ভেজ মম' বহুত ভাল বনাই চিজ ভেজ মমো
আছা
অ
সেইটো ব এই এইবাৰ এইবাৰ চাব লাগিব আ
অ তুমি যাইছ চাবা বহুত ভাল লাগে সেইটো খাই তাতে মইো ময়ো আগতে ইমান ভেজ মমো ট্ৰাই কৰা নাছিলো মানে খাই পোৱা নাছিলো আগতে বাট যেতিয়া তাতে খাইছো মানে সেইটো ভাল লাগিছে খাই ত' যদি তুমি বিচাৰা ভেজ ম'ম' খাব তেন ফেঞ্চি বজাৰত যাবা তাতে ভাল বনাই উম
নাই নাই মই যাম ফেঞ্চি বজাৰ য অ তাৰপিছত অষ্টমীৰ পিছত তোমাৰ ন উমিষ নৱমি নৱমি দিনা তোমাৰ এইটো মতলব যিমান মাৰ যিমান পূজা আছিলে অষ্টমী যি পূজা আছিলে এইটোৱে এইটো কৰি থাকে বাট অকমান তাত তাতে এইটো বিদায়ৰ সময়তটো মানে আহি যায় এইটো কাৰণে মানে অকমান বিদায়ৰ এইটো মন্ত্ৰ এইবিলাক পৰে
অ
আৰু সেই প্ৰগ্ৰাম থাকে
অ নাচে চবে অ অ
অ
উম
নৱমীৰ দিনাই ভিৰ বেছি হয় দুৰ্গা পাণ্ডালত বেছিভাগ নৱমীৰ
অ নৱমী দিনাটো চবেই ফুৰিব যায়। যায় ন তাতে অ আমিওটো আষ্টমী নৱমীৰ দিনাত যাও যাও বেছিকে বহুত মানে বহুত ভিৰ থাকে সেইদিনা খোজকাঢ়িব নোৱাৰো মানে ঠেলা ঠেলি লাগি যায়। একেবাৰে
অ এইটোৱে
উম কিন্তু আৰু অষ্টমীৰ পিছত উম অষ্টমীৰ পিছত নৱমী নৱমীৰ পিছত দশমী ন দশমিত কি হয়
দশমীট তোমাৰ বিসৰ্জন হয়।
আহ
বিসৰ্জজনটো তুমি জানাই তোমাৰ টো পাণ্ডু ঘাটৰ তাতে হয়।
অ নাচি নাচি যায় গাড়ীত
পুৰা গাড়ী উঠি কিনে তাতে নাছি নাছি
তুমি তুমি গৈছা যে বিচাৰজনত ভাল লাগে যাই মই আজিলৈকে গৈ পোৱা নাই বিচাৰজনত। কিন্তু মই দেখিছো ৰাস তাত অ একদম নাছি নাছি পোৰা যাই থাকে, পোৰা সৱে বহুত ফূৰ্তিত থাকে একদম ক'ত যায় বিচৰ্জন দিয়ে।
পাণ্ডু ঘাটত তাতে।
অ পাণ্ড
পান অ পাণ্ডুঘাট পাণ্ডুঘাট ততে বিসৰ্জন দিব যায় মই গৈছোঁ মইতো বহুত বাৰ গৈছো বিসৰ্জন তে।
উম তাৰ পিছত সেইদিনা আৰু তাৰ পিছত শেষ আৰু পূজা দুৰ্গা পূজা
অ দুৰ্গা সেই দিনাৰ পৰা শেষ। পূজা
তাৰ পিছত হেৰি দিৱালী কেতিয়া আহে? কিমান দিনৰ পিছত আহে?
দিৱালী তোমাৰ এ দুৰ্গা পূজাৰ হোৱাৰ এ বিশ দিনৰ পৰা এক মাহৰ পিছত
এক মাহৰ পিছত, তাৰ আগতে কিবা আহে ন ধনতেৰাছ বুলি অ' ধন ধেনতেৰেছত তো বহুত কিবা কিবি হেৰি হয় ন? কি কৰা ধানতেৰাছত নতুন বস্তু কিনিব লাগে।
অ' নতুন বস্তু কিনিব লাগে মল আহ সোণৰ বস্তু কিনিব লাগে।
উম।
সোণৰ বস্তু কিনিব লাগে অ' অ' সোণৰ বস্তু বো কিবা কিব পাৰে পাৰে পাৰে নাই নাই নাই নাই সোণৰ বস্তু যোনবিলাক সোণৰ বস্তু কিনিব পাৰে সেইবিলাক সোণৰ বস্তু কিনে আৰু যোনবিলাক ল'ব নোৱাৰে সিবিলাক চান্দিৰ বস্তু টো কিনে নহ'লে এ এইটোয়ে লৈ আহে কিবা কিবি নতুন
মানে কিবা এটা নতুন বস্তু অ' বস্তু কিবা এটা বস্তু আনিব লাগে ন অ' তাৰপিছত তো মই দেখিছো বহুতো এক্দম চব মানে ঘৰ চৰ একদম ভালকে চাফা কৰে তাৰপিছত মানে এইবোৰ কৰে যে নতুন নতুন চব মানে বেডশ্বিট নতুন তাৰপিছত এ হেৰি পৰ্দা নতুন কে লগাই হেৰি চাদৰ নতুন নতুন কে লগায় এইবোৰ কৰে ন? আৰু নতুন কাপোৰ পিন্ধে।
চব এইবিলাকে
অ' ধঠানডে ৰাছত কাৰ কাৰ পূজা কাৰ পূজা কৰে?
ধন তেৰশৰ তোমাৰ ধনতেৰ ধনতেৰসৰে পূজা কৰে লক্ষ্মী।
অ' লক্ষ্মি ন অ' ধনতিৰ মানে ধন ধন পইছা
পইছা
পইছাহে এটো পূজা কৰিলে পইছা আহে, সেইটোৱে।
অহ'
ধনতেৰছ পিছ